হেল্ল শুনি আছে নে অ কোৱা সেইটো অ কোৱা তুমি এতিয়াও খোৱা নাই এ ৰান্ধি আছোঁ।
অ খোৱাই নাই মই এতিয়ালৈকে মই খাম কি এতিয়া ডিম চিম বনাম তা পিছত তাঁত খাম। মই আগত ঘৰটো বিচনাটো ঠিক কৰিলো নহলে মা আহি কেনে ন মোক বনাই দিব এ মোক খুত মাত কৈছ কি টোপনি দিছো আহি কে আইতা মাতি থাকে আহি কেনে তাই মাতি থাকে অলপ পিছত পিছত আইতা মাতি থাকে টোপৰি দিব শান্তি নিদিয়ে মোক অলপও
অহঁ
উম তাৰ পিছত কুকুৰটোতো আছেই
উম
তাইও জ্বলাই থাকে। সেই কোনে যে মেছেজ কৰি থাকে ন ইমান মাথাটো খাৰাপ কৰি দিয়ে
কোনে।
আৰে এটা ছোৱালী আছে ন তাই নিজে ক'ত এডমিশচন লৈছে সেইটো নকয়। তুমি কত এডমিশন লৈছা তুমি ক'ত এডমিশন লৈছা এ এটা মোৰ টিউশন ছিল ইয়াতে টেনত টেনত থাকতেও থাকোতে একজন টিউচন মোৰ লগত তুমি ক'ত এডমিচন লৈছ তাই কেনেকে জানা
উম।
একেবাৰে মাঁ খালি মা মা মা মা য'ত যাব মাঁ লগত যাব যি কৰিব মাল লগত কৰিব এনেকা টাইপৰ মই তাৰ লগত জল ঢালিব গৈছিলো ভলভমত কি কৈছে তাই দি তাৰ মাৰ লগত লৈ আহিছে মা মোৰ মায়ে যাব নিদিয়ে আৰে জল ঢালিব গৈছে ভল বম ভল
আহ
খাৱন মাছ
অহঁ বুজিছোঁ উ মইতো কহঁ কি খন খন উম
পানী ঢালিবলে ক'ত যাবা মৃতুন জয়।
এই ইমান দূৰ কোনে যাব, আৰু টাইম চাওঁ এতিয়া ভগৱানে
অ যে ইয়ে এই যে শিৱবাৰী
ন
পানবাৰী পাবাৰী
নাই নাই শিৱৱাৰি যোৱাৰ ইচ্ছা আছে যাম তো তাকো ত যামেই
তাতেই যাম লাষ্ট লাষ্টত যাম তাঁতে
উম
মোৰ গা ভালে থাকিলে লাষ্টত যাম তাতে দে হ'ব অ মোৰ বাৰ্থডে এইবাৰ মোৰ বাৰ্থডে আহি আছে ন মোৰ বাৰ্থডেৰ দিন জন্ম পৰিছে ইয়াতে ছেপ্তেম্বৰ চাৰি তাৰিখ
হম হু
গৈয়া মঠত যাব লাগিব
হা
হেল্ল
অ
ত গৰিয়া মদ যাব লাগিব।
কেতিয়া, এতিয়া।
নহয় মোৰ বাৰ্থডেৰ দিন।
অহঁ।
জন্মাষ্টমী পৰিছে নহঁ।
উম যাম যাম। অহঁ, জন্মাষ্টমিতো তাঁতে থাকোঁ।
কত গোয়ামঠ হত। কামত চুটি লোৱা এনেকেই। অ হ'ব তেন্তে ময়ো যাম। কিন্তু তুমি শাৰি পিন্ধি যোৱা।
নাই। অ গৰমত। মই নাবাচো মই আৰু খাৰী পিন্ধি যাম।
অ হ'ব ময়ো যাম। তাতেতো থাকিবা তুমি?
অ হ'ব ৰাতিও থাকা।
নাই নাই মোৰ ঘৰ নাই নেকি। অ।
সেইটো খুন্দ থাম তটা প্ৰগ্ৰেম হয় ন।
ভাল লাগে।
অহ অ।
কোৱা অ।
কোৱা।
এতিয়া খোৱা নাই কেতিয়া খাবা? উম।
অলপ পাছত। তোমাৰ বাৰ্থডে কেতিয়া।
দেৰি আছে লাষ্টত।
ডিচেম্বৰ।
অহ।
অহঁ।
উ
তুমি ক নি ফুৰিবা।
কি কিন পিন পৰিম।
চাব্জেক্ট।
আকৌ চাই ল এতিয়াও হোৱা নাই তুমি।
মইটো আগত জুনটো আছিলো সেইটোৱে।
অ। ম বঙালীটো চেঞ্জ কৰে বেংগলীটো। বেংগলীটো চেঞ্জ কৰে।
অ কি ল'বা এচামিচ।
মানে মোৰ ইটো তোমাৰ হ'ল। মেজৰটো বেংগলীয়ে থাকিব।
অ। মই এডুকেশচন লৈছো মাইনৰ। হেল্ল' এইডোকেচন। থাকে প্ৰেকটিকেল থাকে চিস্ক চেমত। দ বহুত পইচা লাগিব মোৰতো মাথাই কাম নিদি আছিল।
এডুকচনত
এডুকেশ্বনৰ নহয় পঢ়ি থাকোতে পইচা লাগিব।
অ এইটো টো লাগিবই।
ইমান পইচা ক'ত পাম।
সেইটোৰ কাৰণে মানুহে কিছুমান ডিগ্ৰী নকৰি কিনি অ মানে কিবা সোমাই যায়
অ অ এই ফাৰ্ষ্ট চেমত বা ছেকেণ্ড চমত গ লাগিলে ন? তোমাৰ যে সাত হাজাৰ টকা দিব লাগে।
আগততো চয় আছিলে এতিয়া সাত হৈছে চাগে মোৰ এটা ফ্ৰেণ্ডে দিছিলে যে আহ তাৰো কিমান টকা বাঢ়ি গ'ল।
তোমাৰ কি আই টি আই কলে আই টি আই কলেজ তো তোমালোকৰ ঘৰৰ ওচৰতেই
অ
ত মোক লব পাৰাতো তাতেই
অ কিন্তু ৰেগুলাৰ ক্লাছ কৰিব লাগিব যে ক্লাছ এটা মিছ কৰিব নোৱাৰি সেইটো কাৰণ ন।
অ ত দেছটো ভাল লাগে না।
উম দেছটো মজা।
উম এই কলেছো কি মানে। আছামিছ মিডিয়াম নে ইংলিছ মিডিয়াম।
সবেই কৰিব পাৰে আছমিছো ইংলিছ তুমি যি কৰা। তুমি যি হত ক আজিকালিটো চবে হাইৰ চেকেণ্ডাৰী পঢ়ি আই টি আই বা বেলেগ বেলেগ কৰি আছো
অ তাতে কৰিলে ভাল আছিলে ন কোনো জাহাজ ঘাট বহুত দূৰ হৈ যাব।
হম
সেইটো বহুত দূৰ হৈ যাব মোৰ। বহুত দূৰ হব তোমালোকৰ ঘৰতো মোৰ ঘৰৰ পৰা বহুত
অ
তোমাৰ ঘৰত আজিলৈকে যোৱাই নাই।
আহিবা এদিন ময়ে লৈ আহিম যোৱা। নিকিতা দিদি কৈকৈযে হাৰ মানি গৈছো
অঁ
এতিয়া তোমাক পূজাহঁত কিমান কৈছো আহিবি আহিবি। পূজা যে ডিচেম্বৰতৰত আমাৰ ঘৰতৰত পূজা আছে ন তেতিয়া আহি যাবা।
লৈ যাবা।
উম মই মই কৈ দিম এড্ৰেছ সেইটো কাৰণ হ'ল এ সেই দিনতটো মই ওলাবই নোৱাৰো ঘৰত বহুত কাম থাকে ন মই হ'ল কৈ দিম। তুমি তম তমত উঠিবা মই কৈ দিম।
অ হ'ব
তাৰ পিছত আহি যাবা।
উম
তাৰপিছত আহি যাবা
অ হ'ব
মই ফোন মোবাইল কিনিম এটা।
উম কি এইটো কি তোমাৰ ম ন
অ এইটো মা মোৰ পাৰ্চনেল নহয়তো মানে পাৰ্চনেলে আৰু ধুৰি লোৱা মাৰ কি মোবাইল শিকিবই নোৱাৰে মৱেই টিপো
উম
কিনিম, মান ভাল মোবাইল কিনি ম তাৰপিছত
টুৱেমাৰ
নামটোৱে মাৰ কামটো মোৰেই। মোৰ কাৰ মোৰ কাৰণেতো কিনিছিলে। মানে কলেজত লাগিছিলে যে এই কাৰণে
উম উম নাই
কুকুৰটো কি খাইছে?
কুকুৰটো তাই এতিয়া বমি কৰি আছে।
কিয়?
মানে তাৰ ত গেছ হৈ গৈছে।
মানে কিবা উম উল্টা পুল্টা খাইছে যে-
অ
এইটো কাৰণে কিয় মনে কৰি আছো। তাক খাব মানা কৰিলে ত এইটো জিন বস্তুৰে খাব। কি কৰিম যোনটো বস্তু তাত খাব মানা কৰো এইটো বস্তু তাই বেছিকে খায় কালি মাটি খাই দিছে।
মই তুমিতো কামত যোৱা গৈ মাও কামত য যায় গৈ। ত কোটো কোনে পালে
ঘৰতে থাকে বহি থাকে তাৰ পিছত খোৱা খাই খা খোৱা দি যাওঁ তেনেহ'লে মই বলতি পবাল আহ ন
অহ
তাই তাই দি দিয়ে। থোৱা খোৱাহে দিব লাগে বাকীতো তাইতো শান্ত সৃস্থ‌ই
অ ঘৰত কি খুলি থৈ যোৱা।
নাই উম চিটকনি মাৰ থৈত
অ
মানে কিছুমান পাৰাৰ মানুহ আছে ন চি চি টিভিত তলত আহি যায় যে
আহ
কি কৰিব এতিয়া বাৰু নাহে- অ তথাপি আমাৰ আমাৰ ৰুমত চোন নাহে কুকুৰৰ ঘৰত। অ তথাপি মানে আহে ন উম চৈতানি কৰিবলে।
তাই চোৰবোৰ থাকে ন নেকি?
উম সটোৰ কাৰণে মই আনিছো। মোৰ কি কয় কি, কুকুৰ আনা ভাল নহয়। ৰহতৰকেতো ভালেই কুকুৰ। ইমান ভা ইমান ধুনীয়া আমাৰ কুকুৰটো। তহঁতক দেখিবলৈ ভয় লাগে। কি তহঁতৰ ডেঞ্জাৰ নহয়।
উম
নাম কি?
হা
নাম কি
কাৰ
কুকুৰটো
লিউ
ৰিঅ'
লি'অ
লিঅ'
উম
আমা কুকুৰৰ নাম কি কোৱাচোন
চুনো
হা
চুনো
কি
চুনো চুনো
অহ
মায়ে ৰাখিছে মোক মোৰ দাদাই মাতে ঘৰত চুনো মাতে আৰু তাৰ নামো চুনো
মানে দুটাই চুনো ত ত
মোকে কুকুৰ বনাই দিছে
মই এতোৱেই কব লাগিছিল
কি
মই এইটোৱে কব লৈছিলো
অ কোৱা? তুমি কি কাম বাচন ধুয়ে আছা
না ৰান্ধিছোঁ ভাত হৈ গল তাৰপিছত-